অ', শুনা পাইছোঁ দিয়া।
অঁ কি কৰি আছা?
অ আছিলোঁ ৰ'বা, এজেগাত আহিছিলোঁ মই এই দাদাজনে পৰীক্ষা দি আছে মই গুৱাহাটী বিশ্ববিদ্যালয় মানে এই মানে সেই আৰু দাদাৰ কাৰণে ৰখি আছো মই।
অ অ অ কি পৰীক্ষা দিছে আজি?
অ তাৰ কিবা মানে এই এপেক্স বেংকৰ মানে পৰীক্ষা চলি আছে আজি।
হয় হয় হয় এপ্ৰেক্সৰ অ। মইও শুনিছিলো এইটো মই এডভাৰটাইজটো পাইছিলো বাৰু।
হয় হয় এই ইয়াতে মানে সেই নাই নাই মই এই নিদিলো ৰবা এই দাদাই দিলে।
বহুত টা টান হয় নেকি? পেপাৰখন পঠাবাচোন নহলে।
অ যদি পাৰো মই পঠাই দিম, মানে কি আৰু এই এ দুঘণ্টাৰ পৰীক্ষা হয়। মানে এইটো ভাল কিন্তু নিগেটিভ মাৰ্কিং নাই ইয়াতে এইটো মানে ভাল আৰু। সেয়ে আৰু কিন্তু পষ্ট কেইটা কম থাকে পঞ্চাশটাহে পষ্ট থাকে সেই আৰু সেইটোৱে। কেণ্ডিডেট হৈছে কিন্তু ভালেখিনি হৈছে মই দেখিবলৈ পাইছো আজি। এ বহু খিনি হৈছে সেইকাৰণে মানে কি আৰু বেক চেক ৰখাৰ কাৰণে মানে মই ভাবিলো মইও
উম উম উম উম উম এই যে তোমালোক তুমি যে এনটকখন চলাই চিলা সেইজন দাদা ন?
অ হয় হয় নিশ্চয় নিশ্চয়, দেশা পাইছে চাগে। অ 'এইজন দাদা মানে তাকেেত আজি তোমাৰ এঘাৰটাৰ পৰা হ'ল এতিয়া বাৰটা পঞ্চল্লিশ হৈছে যাতে এটা বজালৈ।
অ -অ তুমি এতিয়া তাতে ৰখি আছা আৰু উম দেই তাতে হোটেল চোটেল এখন আছে তাতে বহি থাকা।
অ 'নাই নাই এটা মানে কি মই এই গছৰ তলত বহি আছো। আমাৰ যিহেতু কথাাতটো আছে নহয় আমাৰ এই কি বুলি কয় আমাৰ মানে অ হয়। হয় আমাৰ এইখিনি মানে মাৰ গছ।
ঠিকে আছে তেতিয়াাহলে তোমাৰ লগত আলোচনা এটা কৰো আজি।
হয় হয় কৰা কৰা।
মানে আজি তোমাৰ লগত অকমান মানে যিহেতু তুমি। অ শৰীৰ চৰ্চা কৰা জিম যোৱা সেই বিষয়ে অকমান কথা পাতো ভাবিছো। মইও মানে নতুনকৈ সকলোৱে জিম যায় উম কোৱাচোন মানে জিম গলে কেনেকুৱা কি কৰি কেনেকুৱা কে কি কৰিব পাৰি কেনেকা
অ প্ৰথম ঠিক কথা কৈছা মানে জিম মানে ভাল পদত পথা লৈছা তুমি আৰু প্ৰথম কথা জিমত গ'লে আমাৰ শৰীৰটো বহুত ধুনীয়াকে চৰ্চা হয় মানে শৰীৰ টো মানে কেতিয়াও মানে বেমাৰ সমূহেন তেনেকে হৈ নাথাকে আৰু আৰু ক'ব গ'লে কি আৰু এই ভাল ভাল খাদ্য গ্ৰহণ কৰি থাকিব লাগে তাৰে মানে এটা ধুনীয়া অভ্যাস এটা হৈ যায় কিন্তু মানে এই তুমিসমূহ আজিকালি চাবাই ফাষ্ট ফুডসমূহ মানে আমাৰ খাবলৈ মন যায় থাকে কি যেতিয়াৰ পৰা আমি মানে জিমত মানে মানে তাতে আৰম্ভ কৰো তেতিয়াৰ পৰা মানে কি আৰু আমাৰ মানে কি সেইবোৰৰ প্ৰতি মানে এই এই ভাৱটো নাথাকে আৰু এই খাব লাগিছিল এনেকা কৰিব লাগিছিল সেই তেনেকুৱা
জিমত গতিকে যদি মই এতিয়া ফাষ্টফুড খাই দিওঁ মোৰতোতো কষ্টখিনি এনেই যাব
অ ঠিক কথা কৈছা সেই এনেকুৱা এটা ভাৱ আহে মোৰো মানে কেতিয়াবা কেতিয়াবা এনেকুৱা ভাৱ হয় মানে অধিক তেল বস্তু খাই দিলো নিকি এনেকুৱা হৈ গল নিকি কিন্তু সেনেকুৱা এটা অভ্যসটো কিন্তু ভাল কিন্তু
উম ভালেই হয় হয় তোমালোকৰ এতিয়া জিমত কিবা ইলেক্ট্ৰন নিক কেনেকুৱা ধৰণৰ কি সামগ্ৰী আছে কি কি আছে অকমান কোৱাচোন
ইলে্ট্ৰ অ হয় হয় জিমত মানে কি এনেকা মানে কিনিব পাৰে ইলেক্ট্ৰ লাইটসমূহ প্ৰটিনসমূহ বা তুমি ক্ৰেটিনসমূহ এনেকে নানা ধৰণৰ মানে বস্তু কিনিব পাৰে ভাল বাৰু বেয়া নহয় মই এটা কিনিছিলো বাৰু ক্ৰয়েটি নামৰ এটা সেই এনেকুৱা পত
হয় হয় আৰু শুনিছো এটা কথা যে জিমত গলে মানে প্ৰটিন পাউডাৰ লব লব লাগিবই এনেকুৱা ধৰণৰ কথা কয় কিমান কি মানে সত্য অকমান বুজাই কোৱাচোন
অ জিমত গ'লে মানে কি তোমাৰ যদি মানে নিজৰ ভাতৰ লগত মত যদি প্ৰটিনটো ইমান এটা নাপায় যিহেতু আমাৰ অসমীয়া খাদ্য জানাই যিহেতু ভাতটো বেছিকে চলে ভাতৰ লগত কি থাকিব দাইল থাকিব আৰু তেনেকে মানে চব্জি তব্জি থাকিব ত প্ৰটিন শ ব্দ মানে ইমান কে পোৱা নাযায় যাৰ ফলত মানে প্ৰটিন নাপালে মানে আমাৰ মানে এই শৰীৰটো মানে বেছিকে বাঢ়িব নোখোজে এই সিটো কাৰণে মানে কি আমি মানে সেই তেনেকে প্ৰটিন পাউদাৰ মানে
হয় হয় ঠিক আছে মই বাৰু এতিয়া প্ৰটিন এটাকে যদি লও কিমান মানৰ ভিতৰত ভাল ব্ৰেণ্ডৰ প্ৰ'টিন এটা পাম কোৱাচোন
অ তুমি প্ৰ'টিন ল'লে ভাল ভাল ব্ৰেণ্ড আছে আজিকালি কিন্তু প্ৰটিনৰ দাম কিছু বৃদ্ধি পাইছে কিন্তু মানে তুমি ক'ব গ'লে এক কেজি তুমি খৰচ কৰিব গ'লে পোন্ধৰশ টকা এটা লাগিবই তোমাৰ হাতত মানে এক কেজি কাৰণে অ হয় হয় যদি তুমি একদম ধুনীয়া এটা ল'ব খোজা অ ভাল ভাল ব্ৰেণ্ডৰ ধুন ধুনীয়াকে পোৱা যাব
আৰু দুই কেজি হলে তোমাৰ তিনি হাজাৰ ওচৰা ওচৰি পৰিব
অ তিনি হাজাৰ অলপ হয়তো কমাব পাৰে দুই কেজি হলে তোমাৰ মানে কি পঁচিশৰ ভিতৰত মানে ললে ভাল আৰু পঁচিশ ভাল ব্ৰেণ্ডৰ ভাল নিশ্চয় নিশ্চয় পঁচিশৰ পৰা তিনি হাজাৰৰ ভিতৰত মানে ভাল ব্ৰেণ্ডৰ পাব তাতকেও হয়তো বহুত
অ তিন দুই কেজি হ'লে দুমাহ মান যাবনে
অ হয় হয় যাব যাব মানে তাৰে এই এইখন থাকে নহয় কি বুলি কয়, চামুচখন থাকে চামুচখন ডাঙৰ সৰু থাকে কেতিয়াবা। সেই তেনেকে মানে কি অ' দুমাহ মান সেনেকে যায় কিন্তু ভাল।
উম উম, স্কোপটো চাব লাগে কিমান স্কোপ পাই? তাত লিখাই থাকে নহয়। এইটি ফৰ স্কপ, ছেভেনটি স্কপ, লিখা থাকে নেকি?
হয় হয়, থাকে থাকে, নিশ্চয় থাকে মানে এইবিলাক ধুনীয়াকে ধুনীয়াকে লিখা থাকে। এই প্ৰ'টিন হব কি কি পায় প্ৰ'টিন মানে এখন সাধাৰণতে এখন কোপত মানে তোমাৰ পঁচিশ গ্ৰাম মান প্ৰ'টিন পাই যায় কিন
অ' তেতিয়া মানে ধৰা, সিমান মানে বাকী খাদ্যত গুৰুত্ব নিদিলেও হ'ল আৰু।
অ' নাই নাই, এইটোওনো বুলি নহয়। তুমি ভাবিলা মানে এনেকুৱা নহয় যে প্ৰ'টিন খালো আৰু প্ৰ'টিন। নালাগে। সেইটো মানে,
উম উম, নাই নাই, মই কৈছোঁ মানে যেনেকে ধৰা, আমাৰ ঘৰত এতিয়া সদায়তো ধৰা। মাছ, মাংস খোৱা নহয়, সপ্তাহত দুদিন বা এদিন বাৰু কণীতটো বাৰু থাকে বাৰু। প্ৰায় সদায় খাওঁ, দুটা কৈ কণী খাওঁ, অ, সেনেকৈ খালে মানে ধৰা প্ৰ'টিন টো খালো। তেতিয়া মানে কামত দিব আৰু।
ঠিক কথা মানে কিছুমানে এনেকুৱা থাকে যেন মাছ, মাংস নাখায়। সেইবোৰৰ কাৰণে মানে এই প্ৰ'টিন, হয় প্ৰ'টিন টো মানে বহুত সহায় কৰে কিন্তু।
অ, অ, অ,।
আৰু সেই আৰু সেনেকে খাই থাকিব লাগে আৰু তোমাৰ ওজন অনুসৰি মানে প্ৰ'টিনৰ মানে কিমান গ্ৰাম খাব লাগে সেইটো এটা মানে
অ, মানে ওজন অনুসৰি কম, বেছি পৰিমাণ হয় নেকি?
হয়, হয় তোমাৰ যদি যিমান ওজন আছে, সেইটো মানে ইনটো কৰি দিব লাগে।
হয়, হয় এতিয়া ধৰা তোমাৰ প ষাঠি কেজি তেতিয়া হ'লে ষাঠি পূৰণ দুই, এশ বিশ গ্ৰাম প্ৰ'টিন
অ, অ, এ এশ মানে ওৱান পইন্ট ছিক্সৰ পৰা ওৱান পইণ্ট, এইটৰ ভিতৰত সেনেকে ক'লে ভাল।
মানে ওৱান পইণ্ট, এইট গ্ৰাম কৈছা নেকি?
অ, অ, হয় হয় ওৱান পইন্ট, এইট গ্ৰাম হয়, হয়।
অ,।
এই তেনেকে হ'লে মানে কি? এ! মানে মোৰ এশৰ ওপৰত হৈ যায় আৰু যিহেতু মই পয়ষষ্ঠি কিলো আছো। চিক্সটি ফাইভ মানে অ, সেনেকুৱা এশগ্ৰাম মান তুমি ভা বিললে হয় কিন্তু এশ গ্ৰাম মান যদি প্ৰ'টিন মানে এদিনত খাই লোৱা। মানে প্ৰ'টিনৰ পৰা মাছ, মাংসৰ পৰা কণীৰ পৰা বা দাইল আদি সকলো পৰা। গাখীৰৰ, গাখীৰৰ, গাখীৰৰ, গাখীৰৰ যি মানে নে কি? এই দৈ বনোৱাতোতো দেখিছাই তুমি?
হয়-হয়, লই।
ওপৰৰ এই মানে বেছি এই ওপৰৰ ভাগৰখিনি, অ, হয়- হয়। ওপৰৰ ভাগৰ খিনি আমি দৈ কানে থৈ দিওঁ আৰু বাকী পানী সিন্তু আমি পেলাই দিওঁ। ত' সেই পানীৰে মানে প্ৰস্তুত কৰি কৰি কৰি কৰি পাউদাৰত সময়ত লৈ যায় এই পাউদাৰ সিনি ৰে কোটিন বুলি কয় আৰু
অ অ, তেতিয়া আমি একেলগে হয়নে?
কি কোৱা?
প্ৰতিনেতা পাই যা দুয়োজনে মিলি। উম একেলগে কিনিলে অলপ কমত হ'ব পাৰে কিবা অকমান কমত দিব পাৰে দোকানত। এ বেলতলা ফালে এখন আছে বুলি নতুন খুলিছে, তাৰ পৰাই মই এইখন এই মই যে লৈছিলো ক্ৰিয়েটিনটো তাৰ পৰাই লৈছিলো। কমত দিছে বাৰু, অ। সাতশ পঞ্চাছ নেকি সেনেকুৱা লৈছিলে।
অ' ভাল বাৰু, বেয়া নহয় কিন্তু। মানে, সেই টিনতো মানে পানী যিহেতু বজাই ৰাখে। এইটো, পানীও অধিক খাব লাগে এনে কাৰণে
হয়, হয়। পানীৰ কথা কোৱাচোন মানে মিতৌ এক্সাৰচাইজ
হয় অ', পানী ওজন অনুসৰি খাব লাগে। তুমি, যদি এতিয়া কিমান কিলো আছা বুলি কৈছিলা তুমি? এ, সত্তো পঁচাশী কিলো পঁচাশী অ', পঁচাশী কিলো হলে প্ৰায় মানে কি ই, তিনি লিটাৰতকে অধিক পানী খাব লাগে। চাৰি পাঁচ লিট, অ', চাৰি লিটাৰ চাৰে তিনি লিটাৰ মানে খালে হৈ যাব যিহেতু ইমান গৰম পৰিছে প্ৰচণ্ড গৰমত, মানে অ', হয়-হয় অধিক খালেও বেয়া কিন্তু অধিক খালে মানে কি এই ছডিয়াম লেভেলটো অলপ অ', ছডিয়াম লেভেলটো নিমখৰ যোনটো আমাৰ শৰীৰত থাকে। নিমখটো কমি গলেও বেয়া। অ', নিয়ন্ত্ৰণ ভাৱে খাব লাগে। কে আৰু সেনেকে তিনি দুটাকে প্ৰায় খাবই লাগে। নাই-নাই-নাই-নাই। নাই নাই অলপমান বেয়া-বে-বেয়া, মানে তেতিয়া পেটটো ফুলি থাকিব তুমি নিজে গম পাবা পেটটো ভৰ্তি ভৰ্তি হৈ থাকিব হয়, হয়। অ', আৰু তুমি এই পে পেচাবৰ সেইনেকেও চাব লাগে পেচাবটো যদি অধিক মানে বগা হৈ থাক সেইটো মানে ভাবিবা মানে বহুত মানে পানী খাই দিলোঁ মই।
অ', অ'।
অল অ', সেইটোৱে আৰু। এই আৰু স্বাস্থ্যৰ ওপৰত মানে
আৰু এই কি কয় মানে ৱেইট ট্ৰেইনিঙৰ ওপৰত কেনেকে কি মানে, ধৰাই তে মইয়ো কমান শকত হৈ আছোঁ, শকত মানুহ বোৰে ৱেইট ট্ৰেইনিং কৰিলে, কৰিব লাগ গেনে বেছিকৈ কাৰ্ডিঅ', এই বিষয়ে অকমান কোৱাচোন নে দুইটা বেলেঞ্চত কৰিব লাগিব।
নিশ্চয় নিশ্চয়, মানে এনেকুৱা ভাবে যে মই শকত হ'ব লাগে অকল খিনাবৰ কাৰণে মই এই চাইক কেলসমূহ চলাই থাকো এইবিলাক নহয়, এইবিলাক মানে কি হ'ব যদি তুমি চাইকেলসমূহ চলাই থাকা অধিক খিনাই যাবা। অধিক ক্ষিনাই গলেতো বেয়া দেখিব, কিন্তু এই আৰু এই চাইক কেলসমূহ চলোৱাৰ লগে লগে তুমি এই ষ্ট্ৰেন্থ টেইনিংটো কৰিব লাগব যিহেতু ওজন ডাঙা। অধিক ওজন দাঙা দাঙিব লাগিব, অ'। এই ডামবেলসমূহ দাঙিব লাগিব। এই তেনেকে মানে সদায় সদায় মানে বঢ়াই বঢ়াই যাই থাকিব লাগে। ওজনসমূহ, টো মানে তেতিয়া মানে তোমাৰ এই চৰ্বিটোও নাথাকিব আৰু ধুনীয়াকে তোমাৰ শৰীৰটো বহুত মানে, মাংস পেশী বিলাক ভাল হয়। হয় হয়, ঠিক
অ'।
এইটোৱে।
হয়, হয়। তেতিয়াহ'লে তোমাৰ পৰা আজি বহুখিনিয়ে মানে জ্ঞান পালোৱেই শৰীৰ চৰ্চাৰ বিষয়ে, আমি সকলোৱে শৰীৰ চৰ্চা কৰাটো মানে বহুত গুৰুত্
নিশ্চয়, নিশ্চয়-নিশ্চয়, সকলোৱে কৰিব লাগে, তাৰ মানে আজিকালি যিহেত বৃদ্ধি পাইছে মানে সকলোৱে শৰীৰচৰ্চা কৰিবলৈ লৈছে। অ', হয় হয়, বেমাৰ আজাৰো বৃদ দ্ধি পাইছে, কিন্তু এই ওপৰত মানে বেমাৰ আজাৰ হৈ নাথাকে সেইটো মানে এটা ভাল আৰু পদক্ষেপ মানে জিমত যোৱাটো।
নহ'লে আজি ভালেই লাগিল তোমাৰ লগত এই কথাখিনি আলোচনা ক' পিছত আমি ভালকৈ পাতিম দিয়া।
অ', ঠিক বাৰু ভাল লাগিল মোৰো, ঠিক আছে বাৰু। বাৰু ঠিক আছে। অ', অ', হয়।